হেল্ল'।
অ', ভালে আছা?
ভাল, তোমাৰ?
অ', ভালে দিয়া।
অ', ভাত পানী বনাইছে মায়ে?
অ', ভাত পানী খালোয়ে আমি। হেৰী এ আজি হেৰি বনাইছিলে। এ ভাত। কেৰেলা আকৌ উম তাৰপিছত বেঙেন না আলু তেনেকে মানে এ- খন-ভাজি এখন কৰিছে । এ আমাৰ ঘৰতে আম আছে যে আম-আমৰ গছ এজোপা আছে। হে আমে আমকে অকমান কাটি পেলাই
অ
তেনেকে খালো আৰু, তোমালোকে ভাত খালা?
আমি ৰাতিপুৱা মানে ৰুটি খালো। তাৰ পিছত এতিয়া ভাত খাম আৰু বনাই থৈছো। ইমান গৰম পৰিছে। তাকে বোল আজি বা গাজ খাম মানে।
অ', বাঁহ গাজ ন?
অ খাবলৈ ভাল লাগে নহ খাইচা নে নাই
ডাঙৰ গাজৰ মই হেৰি আচাৰটো খাই পাইছিলো মই মই মানে ইমান ভাল নাপাওঁ খোৱা ভাল কিন্তু ইমান বেছি ভাল নাপায় পাওঁ যে
নহয় নহয় খাব লাগে সেইটো গৰমত যে এতিয়া বাঙ গাছ তোমাৰ হেৰি নৰসিংহ পাত দি পেলাই মানে মাছ আনিলে যে তাৰপিছত বোলো কি বনাও এতিয়া তাৰ পিছত সেয়া বাহ গাজুতে তেনেকে কৰিব বলে গৰম পৰিছে বেলেগ কিবা খাবলৈও ভাল নালাগে তাৰপিছত হলেও বৰষুণতো প কাৰণে অলপ বতৰটো হেৰি তথাপিতো আৰু বোলো আজি বাহ গাজকে খাও মানে বনাই থৈ দিছিলো যে সেইখিনি আছে আকৌ তেনেকে নাখালে খুৱও নহয়গে
অ অ
বনাও বুলি তেনেকে সেই বনাই পেলালো
হেৰি কালি আকৌ মাৰে পচলা বনাইছিলে
অ পচলাটো খাব লাগে পচলাটো খাব লাগে পচলাটো খালে মানে হেৰি হয় তোমাৰ আমাৰ হেৰিবিলাক চাফা হৈ থাকে পেটৰ যে হেৰিবিলাক এইবিলাক চাফা হৈ থাকে
মইব মই খাও মানে আগতে এয়া আগতে মই হেৰিত পঢ়িছিলো এয়া মানে মই ক্লাছ ওৱানৰ পৰা পৰা ক্লাছ থ্ৰীলৈকে মানে মই গাঁৱৰ চৰকাৰী স্কুলতে পঢ়িছিলো
অ
তাৰ পাছতহে মানে হেৰিয়াত পঢ়িলোগৈ জাতীয় বিদ্যালয়ত পঢ়িলোগৈ
অ তোমালোকৰ হেৰি এই ওচৰত যে দন্দোৱা এইফালে যে আছে যে ওচৰৰ সেইফালে ন
অ সেইফালে অ
অ সেইখনতে
সেই অ এই মানে কা যেতিয়া পঢ়িছিলো চৰকাৰী স্কুলত তেতিয়াতো দিয়ে মানে ভাত দিয়ে যে দুপৰীয়া ভাত দিয়া যে সেই তেতিয়া তাত মানে পচলা দিয়ে কেতিয়াবা কেতিয়াবা এনেকে পচলা দি দাল মানে দালি টাইপৰ বনাই
অ দাইল মি মিক্স কৰি পেলাই অ তেনেকে দাইলত পচলাও দাইলো তেনেকে
উম তেতিয়া সেই একেলগে খাও যে ভাল লাগে খাই গোটেইবিলাক ল'ৰা ছোৱালী একেলগে
খাবলৈও ভাল লাগে খাবলৈ মন নোযোৱা বস্তুতটোও মানে খাবলৈ মন যায় তেতিয়া চব একেলগে বহি থাকিলে হয় দিয়া খিচিৰি দিয়ে ন অ তাকে এ এনেও সেইবোৰ খোৱা এনেও বহুত ভাল
অ
পচলা চচলা যে এইবিলাক খোৱা বহুত ভাল
উম
তাৰপিছতে হেৰি এই আকৌ এ এনেও আমাৰ হেৰি নহয় জানো, প্ৰকৃতিয়ে দিয়া বন বনৌষধ বনৌষধ বুলিয়ে ক'ব লাগিব মানিমুনি ভেদাইলতা বা এইবোৰ নৰসিংহ এনেও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল
উম
সেইবোৰ খাই গৈ এইবিলাক আমাৰ ঘৰৰ আম বহুত বেমাৰ চেমাৰো নহয় ন
অ'
এতিয়া খাব লাগে এইবিলাকো খাব লাগে মানিমুনি চানিমুনি খাব লাগে এই গৰমত এনেকে
অ সেয়ে মায়ে বনাই বাৰু হেৰি কৰি এ পিচি পেলাই চাটনি কৰি বনাই
অ চাটনি চাটনটো নহয় এনেও মানে মাছ চাছৰ লগতো খালে যে গাৰ বিষ চিষ ভাল হয় জালুক অলপ দি তেনেকে আদা নহৰু দি পেলাই জালুক দিব লাগে গাৰ বিষ চিষো ভাল হয় চৰ্দি তৰ্দি মানে বিলাক লাগি থাকিলেও জ্বৰ চৰ থাকিলেও গাত মানে এইবোৰ খাব লাগে। মানিমুনি, ভেদাইলতা, নৰসিংহ আৰুতো বহুত আছে। চামান।
হেৰি অ' পদিনা।
পদিনাও খাব লাগে উম পদিনা এইটো আমৰ চাটনিটো আমাৰ ঘৰত যে সদায় মানে থাকেই আৰু
অ' সেইটো খালে খুব ভাল লাগে খাই। আকৌ পদিনা কেইটামান পানীতে থৈ পানীতে এনেকে থৈ দিলেও সেইখিনি পানী খুৱাও ভাল।
অ' অ ভাল ভাল ভাল ভাল।
তেনেকে পানীত
পদিনাটো এতিয়া গৰমত এনেও খাব লাগে। ধৰা। গৰম দিনতে সেইকাৰণে ধুনীয়া হয় পদিনা বিলাক খাবলৈ। মানে প্ৰতিটো অ, ঋতুতে প্ৰতিটো ঋতুতে বস্তু বিলাক যে ওলাই এতিয়া কঁঠালটো ওলাই ন আমাৰ। গৰমত কিন্তু কঁঠাল মানুহে গৰম বেছি লাগে কাৰণে মানুহে নাখায়, কিন্তু মানে এনেই কঁঠালটো খাব লাগে। কঁঠালতটো খালে সেই, অ। খোৱাটো ভাল, সেইটো আমাৰ মানে স্বাস্থ্যৰ কিবা এটা ভাল কৰে। ঘাম বিলাক উলিয়াই দিয়ে বেছি, তুমি চাবাচোন বেছি ঘামা যায়। কঠাল খোৱা পিছত ঘামটো ওলাই গলে আমাৰ শৰীৰটো কিছুমান, মানে বেয়া কিছুমান ওলাই নাযায় জানো। পানীটোৰ লগত কিবা পদাৰ্থ তেতিয়ালৈকে সেইকাৰণে খাব লাগে বস্তু। বস্তুবিলাক
হেৰিতো মানে কঁঠাল খাইছানে এতিয়া।
এ, বৰ্তমান এতিয়ালৈকে খোৱা নাই পকা নাই যে গছত।
অ, অ।
মানে কিনি পেলাই নাখাও ধৰা, ঘৰতে গছ আছে যে। সেই গছত পৰা মানে হেৰি, এতিয়া মানে পুৰঠ হৈছে আৰু কিন্তু হেৰি হোৱা নাই পকা নাই আৰু। কেঁচাই খোৱাতটো কেঁচাই খোৱাটো আমাৰ ঘৰত আকৌ কেঁচাই খোৱা কঁঠালতটো নাই।
অ, অ
এ, বৰ্মাহঁতৰ ঘৰত আছে মানে সিহঁতৰ ঘৰতো, সিহঁতৰ পুৰঠ হোৱা নাই চাগে হলে দিব আৰু। উম
আমাৰ আকৌ হেৰি, এই মুচি যে কঁঠলৰ মুচি যে।
অ
আমাৰ বাৰীতে আছিলে মানে। সেয়া বাৰি পৰা আনিম। বৰতায়ে আনিছিলে। তাৰপাছত সেই বৰমাই সে সেইদিনাখন বনাইছিলা মুচি মাংস বনাই যে
অ, অ সেই কঁঠালৰ মুচিটো যে হেৰিও বনাই খাই গম পাইছা নে নাই তুমি? এই, উম আচাৰ বনাইও থয় নহয়। অ আচাৰ বনাই থয়, সেইটো খাইয়ো বহুত ভাল লাগে কঁঠালৰ মুচিটো।
অ' মই পোৱা নাই বাৰু,
অ' মই এবাৰ মই বনাইছিলো, ইমান ভাল হোৱা নাই জানো মানে মই ইমান বনাব নোজানিলো যে মছলা তছলা জোখটো ইমান ভালকে মই নেজানিলো, কিন্তু, হেৰি এই বাকী মানে বনাইছিলো, সেইটো এই মই বনোৱা নাই আৰু বাই জনীয়ে বনাইছিলে। সেইটো খাইছিলো, সেইটো বৰ ধুনীয়া লাগিছিল। খাবলৈ, তেনেকে কঠালৰ মুচিটো, কোমল হয় কোমল হয় ধুনীয়াকে আচাৰৰ নিচিনা যেনেকে বনাইছে, মইতো প্ৰথমতে দিওঁতে মই কঁঠালৰ মুচি বুলি ভাবা নাই, পছে এইটো খাই চোৱাচোন তাৰপিছত আকৌ তিলৰ এনেকৈ কিবা হেৰি মুৰ্গী মাংস এনেকৈ বনাইছে, মই ভেবেলী লতা বুলিয়ে ভাবিছিলোঁ আৰু, তাৰপাছত মই ভেবেলী লতা ইহঁতে হেৰি বনাইছে নেকি? মুৰ্গী সেনেকও বনাই খাই নহয়, হয়। মানুহে সেইটো খালেও বহুত বোলে ভিটামিন আহে গালে। মই সেইকাৰণ সেইটো বুলো তাৰপছতে ক নহয় এইটো তিল দিছো, তুমি খাইছোৱা। খাইছো যে অ' বৰ ধুনীয়া লাগিছে সচাকে।
মই খাই পোৱা নাই বাৰু বনোৱা নাই মাই আজিলৈকে। সেই বৰ মাইহে কি বনাইছিলে? কিন্তু জ্বলাটো বেছিকে দিলে, সেইটো কাৰনে মই আকৌ জ্বলা নাখাও যে, ও' জ্বলাটো চিঙি দিয়া কাৰণে অকমান দিগদাৰ হলতো। খাই ভাল লাগিছে।
খাই ভাল লাগে, খাই ভাল লাগে, তাৰপিছতে আকৌ হেৰি, এ' এতিয়াতো বহুত বস্তুৱয়ে পোৱা যায় দিয়াচোন ঘৰতে ন, এতিয়া আমাৰ ধৰা তোমালোকৰ খেতি চেতি কিবা কৰিছে নে?
খেতি মানে সে হেৰি তি'য়হ, আকৌ এয়া বাও অ' তিয়হতো থাকে
অ' চবেই কৰে হয়ও যে, উম খাব লাগে এতিয়াতো তিয়হতো খাব লাগে পুৰা পানী মানে যিমানে নহওক গৰমটোত মানে মানুহে নাখায়। কিন্তু মই খাওঁ।
উম, তি'য়হ খোৱাত ভাল, ঠাণ্ডা পৰি থাকে গাটো।
টিয়হতো পানীহে।। হা আ।
সেয়া অ।। পানী।।
সেয়ে খোৱাতো বহুত ভাল যে, খাই দিওঁ মই পুৰা।
আকৌ হেৰি লাওঁ লাওঁ কৰিছে।
জাতিলাও হৈছে নেকি? তোমালোকৰ
অ জাতিলাও পানী লাও নেকি সেইটো ময়ো ভালকে নাজানো ৰবা খালি মায়ে দালিতে।। দিয়ে আৰু পেলাই সেয়া দালিত। আজিও সেই তাকে খাইছিলো। দালিত দি দিয়ে এটুকুৱা এটুকুৱা।।
অ।
হেনেকে খোৱা বেছি ভাল। ভাল যে সেইটো কাৰণে মানে ভাজাতকে বেছি তেনেকে মায়ে দিয়ে। দালিত পেলাই দিয়া আ।। কাটি কাটি তাৰ পিছত আকৌ ৰঙা।। লাও কৰিছে।।
আহ।
অ তাৰপিছত আকৌ এই নেমু চেমু থাকেই সেয়া।
আহ আহ।
অ। আকৌ বেঙেনা বেঙেনাটো।।
বেঙেনাটো হ'য় অ হৈছে ন বেঙেনা? আমাৰো লাগি আছে দুটা।। দুটা এটাকে।।
অ
আমাৰো দুটা এটা লাগি আছে।
তোমালোকৰ কি খেতি কৰিছা?
আমাৰ আমাৰো সেই তিয়হ কৰিছে জিকা আমাৰ আমাৰো সেই তিয়হ কৰিছে জিকা তাৰপিছতে ভেন্দি তাৰপিছতে তোমাৰ ৰঙালাও। ৰঙালাওটো আকৌ মই ৰঙালাওটো খাই ভাল নাপাওঁ দেই, ভাল পোৱা নে?
মই ভাল পাওঁ মোৰ গেছ হয়।
মই ভাল নাপাওঁ। কিন্তু মই এই ৰঙালাও যে আগটো যে বনাই যে কঁঠাল গুটি সৈটি আৰু যে।। সৰিয়হ দি পেলাই বনাই সেইটো খাই বহুত ভাল পাওঁ। অ সৰিয়হ দি পেলাই যে বনাই সেইটো মই বহুত ভাল পাওঁ। সেইটো কাৰণে ৰঙা।। অ সেই আগটো মই মানে মাইক কওঁৱে আৰু বোলে।। বনাবলে।।
উম উম
নে ৰঙালাও গজিছে আৰু কিবা কিবি গজিছে। মানে হেৰি উ আহ বেঙেনাও গজিছে লেচেৰা মাহ।।
অ লেচেৰি মাহ কব পাহৰিছিলোয়ে ৰবা আমাৰো লেচেৰি মাহ কৰিছে।
অ আমাৰো কৰিছে লেচেৰি মাহ।।
সেইয়া কিন্তু বুঢ়া হৈ যায় সেইবোৰ।। বুঢ়া হৈ যোৱা পিছতহে আনে যে
অ নহয় হেৰি কৰিবা এনে কেতিয়াবা যাওঁতে কৈ পঠাবা আজি অমুক খিনি শাক লৈ আহিব বুলি
গৈ থাকে ছিগি ছিগি থাকে তেওঁ কেনেকৈ বুঢ়া হয়
অ নহয় বেছিকে লাগিছে যে বেছিকে লাগিছে যে সেইটো কাৰণে চাগে তেনেকুৱা হৈ গৈছে। সদায় নো কিমান আনিব সেই কাৰণে ছাগে
উম দিয়া হ'ব দিয়া ৰাখিছো
অ অ দিয়া হ'ব দিয়া
অ
অ অ